হেল্ল'।
হেল্ল'।
হেল্ল', হেল্
হেল্ল', ভাল-ভাল, তোমাৰ? কি খবৰ?
আছোঁ, আছোঁ ভালেই।
উম, খোৱা, বোৱা হ'ল।
খোৱা-বোৱা হৈছে? শুমেই আৰু অলপ পিছত। এতিয়া কথাটো হ'ল যে কালিয়েটো দেওবাৰ হৈ গ'ল।
উম। দেওবাৰ।
কি কৰে এনেই আপুনি মানে বন্ধ দিনত, কিবা এনে
বন্ধ দিন বন্ধ দিনত মানে বিশেষকে মানে হ'বি বুলি ধৰাটো আছেই। হ'বিটোতো ধৰাটো নি নিচিনাই হৈ আছে সেইটো এৰিব নোৱাৰোৱেই। তথাপি বন্ধ দিনত বিশেষ এই ঘৰ চাফা কৰাতটো হয় প্ৰথমতে তাৰ পিছত এই খাই বৈ আজৰি হৈ আগবেলাটো ধৰা এইবিলাকতেই যায়, পিছবেলাটো মানে অকণমান মই এই অলপ কিছুমান কাম কৰোঁ মোৰ নিজৰে মানে ধৰা মই মানে আগৰ পৰাই কিছুমান সৃষ্টিশীল বস্তুবিলাক ধৰা কৰি পেলাই ভাল লাগে, আৰ্ট হওঁক বা এনেকুৱা মই মানে এনে কাপোৰত টো বিলাক ডিজাইন চিজাইনবিলাক কৰোঁ। এতিয়া মই নতুনকে মানে এটা খুব কৰিবলৈ মন গৈ আছে। এই হেৰি বনাবলৈ কাণফুলি, ডিঙিৰ মানে ফুলিয়ে ডিঙিৰ চেইন এনেকুৱা মানে অলপ বনাবলৈ মন গৈ আছে।
এইটো এইটো আপোনাৰ জুৱেলৰী ডিজাইন বুলি কয় নহয় জানো অ', ভালেই দেখোন, ভালেই দেখোন।
গৈ আছে দেখোন মোৰ কৰিবলৈ
বাহ অ', ভালেই শুনিছো কৰক, কৰক।
হা তুমি কি কৰা?
মইম এনেই কি বুলি অ', বহুত মানে কিছুমান হবি এনেকুৱা আছে আপুনি শুনিলে হাঁহিব আৰু। উহ, উহ, প্ৰথমেতো বন্ধ পালোতো মই অকমান শুবই বিচাৰো।
উম, সেইটোতো চবেই বিচাৰে অ'।
হে, হে আৰু টিভি তাওঁ বেছি নাচাওঁ কিন্তু টিভি কিন্তু বন্ধ দিন হ'লে মোৰ হবি বুলি ক'লে টিভি অকণ চোৱা যায়। যদি সেইটো হবিৰ ভিতৰত পৰে এনেই মই কিন্তু কিতাপ চিতাপ পঢ়ি ভাল আৰু কেতিয়াবা কেতিয়াবা অকনমান ফ্ৰী থা শিকিলে মই যো য়ো য়োগাতো বহুত ভাল পাওঁ মানে।
অ'।
অ', ত' সেই তোমাকে কেতিয়াবা অলপমান বন্ধ দিনত মৰ্ণিঙৰ সময়ত মানে মই সেটো কৰোঁ।
উম, হম, হম, হম।
টো ভাল লাগে
এনে তুমি অ', এনে তুমি ৰাতিপুৱা এনে খোজ চোজ কাঢ়িব যোৱা নেকি?
খোজ চোজ কাঢ়া হয়ে মোৰ ৰা তিপা বুলিয়ে নহয় যেতিয়াই পাৰো আৰু কিন্তু বেছিভাগ মোৰ অ', হেৰি থয় আবেলি পৰত
উম, উম, উম কিন্তু এইকেইদিন সেই বৰষুণৰ কাৰণে বাদ গৈছে বচ
উম, বৰষুণত মনো নাযায় নহয় ইমান লেত ৰা, ম'হ ওলাই
লেতেৰা, ম'হ, বানপানী সেই তেনেকুৱা হা হা হা, অ', বাকী এনে হব হেই বুলিবলে মোৰ এইকিটাই বিশেষ হয়, এনে অ, কিছুমান মই অ, এইটো মোৰ এটা হবি নিচিনা কি বুলি কওঁ, হবি নহয় হেবিটৰ নিচিনাই হৈ গৈছে, এই আপোনাৰ সেই ইম্পৰ্টেণ্ট যিবিলাক লেটেষ্ট নিউজ ধৰক টেকনলজ যি ওপৰত হ'ল বা বিভিন্ন ধৰণৰ ম তুন নতুন কি আহিছে, এতিয়া সেই তেনেকুৱা নিচিনা বচ টো মানে মই অকণমান সময় সেইখি সেইখিনি বস্ টো কাৰণে মানে দেদিকেট কৰোঁ আৰু মই, চাওঁ আৰু। ত' সেইটো মোৰ এতিয়া হেবিট হৈ গৈছে, হয়তো হেবিট হৈ হৈ হয়তো হবি হৈ যাবগে
উম, নাই ভালেও, এনেও মানে কি জানানে নতুন নতুন কিবা হওঁক বা আবিচ কাৰ কিবা হওঁক, এনেও আমি নিজৰ নিজে জানাটো ভাল। কিন্তু সেই আৰু সময় দিবলে পাৰিলেতো ভালেই। এয়ে আৰু সময় নাথাকিলেও তাৰ মাজত তেয় সে মোৰ নিজৰো সেইবিলাক চখবিলাক পূৰ কৰোঁ আৰু ধৰা ইটো কৰা সিটো কৰা নতুন নতুন মানে, মই মানে কি ভাল পাওঁ আগৰ পৰা, সেই মানে কাপোৰ ডিজাইন কৰা হওঁক বা তাতে কিবা কৰিব পাৰি নিক কি চিন্তা কৰি থাকোঁতে মানে কেতিয়াবা এনেকুৱা সময় মানে সম ফোনতেই দেখি যাওঁ এইবিলাক ডিজাইনচ। ইজিন, পিছদিনাখন মই আগতে, আগতে মানে তেনেক অ', হয়। কিয় নাজানো মই এখন মানে ডায়েৰী আছিলে, ডায়েৰী নহয় মানে এনেই বহী নিচিনা আৰু সেই তাতে সেই ডিজাইনবিলাক মানে যে টো দেখো নহয়, সেট টো আঁকি থৈ দিও, থওঁতে থওঁঁতে একদম ধুনীয়া এখন মানে মোৰ এনে ফাইলৰ নিচিনাই হৈ গ'ল গে। এতিয়াও আছে মানে আঁকি আঁকি থোৱা কিন্তু সেই চখ বিলাক মানে মাজত তে সেই সময়ৰ মানে অভাৱত বা নিজৰো মানে পৰিস্থিতি কিছুমানত মানে সেইবিলাক ৰখি গ'ল। সেই যে ৰখি যাওঁতে ৰখি গ'ল আৰু মন নাযায় কিন্তু এতিয়া মানে আকৌ সেই মনবিলক এইবিলাক আকৌ দেখোন মেল, মানে মেল খাইছে সেইবিলাক কৰিবলে।
ভালেই মানে বহুত তেনেকুৱা নিচিনা কাম, আৰ্ট জাতীয় বস্ত টো কাম কৰিলে মানে অকমান থেৰাপ থেৰাপী নিচিনা হয়।
অ', মনটো মানে কিবা এনেকুৱা লাগে যেন ক'ত আছো মই মানে গমেই নাপওঁ এনেকুৱা হৈছে মোৰ। সময় বিলাক, উম, এতিয়া মানে চিন্তা কৰি আছো এটা ইলেক্ট্ৰিক মানে আ হেৰি লওঁ। বুলি মেচিন এটা মানে এম্ব্ৰইডাৰী কৰা অ অট'মেটিক মানে চিন্তা কৰিছোঁ যথেষ্ট পইচাও লাগে নহয় মানে ডেৰ লাখৰ ওপৰ হয় মেচিনটোৰ দাম। মানে অট'মেটিক অট'মেটিক হয় আহ তুমি একো কৰিব নালাগে আৰু। বেলেগ ডিজাইন, চিজাইন তাতেই থাকে। ফুলটো কি ফুল লাগে সেইটো তাত মানে। তুমি চে-চুইচটোত চিলেক্ট কৰি দিলেই হ'ল আৰু সি হৈ থাকিব। খালী মই সূতাবিলাক সলাই থাকিব লাগে, মই সেইট সেইটোয়ে কাম।
অ', ভালেই দেখোন, অ'।
মনতটো গৈ আছে যদি অকণমান ৰখিছো কাৰণ হাতত পইচাটোও থাকিব লাগিব সিমান খিনি, ঘপককে আৰু খৰচো কৰি দিব নোৱাৰি নহয়, সিমান খিনি টকা উম চবফালে চাই চিটি সেইটো ভাবি আছো। টো সেইটো এটা, মানে এইবিলাকৰ মাজতে সোমাই থাকিব মন যায় মোৰ কিবা নাজানো।
এহে হয়, দিয়ক এ ক'ব আৰু। তাৰপিছত আপুনি আৰ্টৰ কথা কওঁতে মোৰ আৰু এটা হ'বি মনত পৰিলে। সেই হ'বিটো কিন্তু অক ইমান মোৰ মাজতে গেপ পৰিছে কিন্তু টো এটা সময় আছিলে সেইটো মানে মই বহুত কণ্টিনিউছ কৰিছিলোঁ। অ', ম মানে ড্ৰয়িং কৰিছিলো। চিম্পল, চিম্পল আহ, একদম ঠম চোৱাত মই এটা মান্ডালা বনাবলৈ ট্ৰাই কৰিছিলোঁ আৰু সেইটো বহুতেই ভাল মানে বহুত মানে মই ভাবা নাছিলো। কিন্তু মানে এনেকুৱা টাইম যে মই বনাই এলাৰ্ম কিবা কিন্তু সেইটো ভাবাত সেইতো বহুত খিনিয়ে ভাল হ'ল। এ, প্ৰথমবাৰৰ কাৰণে ভা প্ৰথমবাৰৰ হিচাপত আৰু এনে তে ড্ৰয়িং চ্ৰয়ং মই অলপ বনাইছিলো মানুহৰ ড্ৰয়িং যেনেকে উঠটো বনাবলে বৰ দিগদাৰ পাওঁ ত সেইটোও শিকিলো নাকটো বনাবলৈ কি লুৱাই এপদ এপদ এনেকে বস্তুত তেনেকে সেইবিলাকত বিজি থকা যায়, তেনেকুৱা মোৰ স্কেটছ কেছ-কিছুমানো আছ মানে মই ৰাখি থৈ দিছিলোঁ ফাইলত। আপুনি, আপুনি কেতিয়াবা আহিলে মই দে
চাম-চাম, নিশ্চয় চাম।
ত' সেইয়ে সৰু সুৰাকে বনাইছিলো।
মইয়ো সেইয়া আগতে সৰুত তে কৰিছিলো কিন্তু, মানে মোৰ সেই মানুহ মানুহৰ স্কেটছ হওঁক বা এনেকুৱা বস্তুবিলাকত মানে গছ হওঁক, চৰাই হওঁক, সেইবিলাকত মানে মোৰ সিমান মানে ইণ্টাৰেষ্ট নাই মোৰ মানে এই ডিজাইনবিলাক মানে নতুন নতুন ফুল হওঁক, কিবা হওঁক মানে কেনেকে উঠাব পাও, মই সেইবিলাক কতহে মানে মনটো বেছি চখ হৈক যায়।
অ', অ', সেইটোও হয়। ডিজাইন বিলাকো বৰ ভাল লাগে, অ', ডিজাইন কওঁনতে আৰু এটা মনত পৰিল। এ মই তেতিয়া সৰু আছিলো। সৰু মানে ধৰক কমেও এ এইটচ ষ্টেণ্ডাৰ্ড, ছেভেন ষ্টেণ্ডাৰ্ড তেনেকুৱা মানৰ, সেইখ সেই‌খিনি সময়ত মোৰ এট এটা চখ মানে জাগিছিলে, মই মেহেন্দী বনাই বহুত ভাল পাইছিলোঁ।
অ'। মেহেন্দী ময়ো বনাওঁ, ময়ো বনাই খু খুব ভাল পাইছিলোঁ, মই মানে বহুত কেইখন বিয়াত বনাল লো মেহেন্দী।
হয়।
একে মানে এনেই, এনেই মানে আমাৰ পৰিয়ালৰ মানুহ বিলাকৰ মেহে বিয়াত মানে এনেই বনাই দিওঁ আৰু এখনত মই এনে মোক এ মানে জীৱনত প্ৰথমবাৰ মেহেন্দী বনাবলৈ লৈ গৈছিলে। বাৰ লগৰ এজনীৰ বিয়াত, আও পইচাও দিছিলে, তাৰপিছত মোৰ মানে লাগিছিলে আস, এইটো কৰিও মানে ভাব এইটো কৰিও যে, পইচা ল'ব পাৰি। পিছতহে মানে ভাবিছোঁ এইটো কৰিও পইচা ল'ব পাৰি দেখোন। অ', নাই, নাই সেইটো তোমাৰ সেইটো তোমাৰ আ দুহেজাৰ দছ ন, দহ মানৰে কথা। অ', ন, দহো নহয় তাৰ আৰু আগৰ হ'ব আঠ ন মানৰে পঠাওঁ, মানে এইবিলাক আৰু তেত এতিয়া চখ লাগে নহয় খুব বনাবলে, তাৰপিছত লৈ গৈছিলে লৈ গৈ মই মানে ভাবা নাই আৰু মোক যে কিবা দিব। পাছত আৰু খাম এটা দি দিছে হাতত আৰু, অ' মই মানে পাৰিব নেকি? এতিয়া আৰু বাইদেউৰ লগৰ ছোৱালী আৰু মই বোলো গৈছোঁ আৰু মোক মাত দিছে কাৰণে মেহেন্দি লগাবলৈ মই বোলো চবকে লগাই থাকোঁ যেতিয়া ময়ো লগাওঁ আৰু লগাই দিম আৰু তাৰপিছত আৰু আহি পেলাই খাম এটা হাতত তাত দিছেহি আৰু লাজু লাগিছে। ল'লো আৰু। ঘৰত আহি চাইছোহি দেখোন পইচা ভৰাই দিছে, উম।
দাম বিলাকো বহুত বাঢ়ি গৈছে ন প্ৰফেচনেলক হায়াৰ কৰিব কাৰণে, আজিকালিৰ কথা কৈছোঁ, তেতিয়া বাৰু সেই ফুৰ্তি ফাৰ্ত তাকে কৰি দিয়ে যে
কৰি দিয়া যায় অ'।
এইটো যদি কেৰিয়াৰ হিচাপে লোৱা যায়, সেইটো মানে ভাল এট টা মানে, চাইড ইনকাম হয়, মান চবে অকমান কম দামত
উ কিন্তু মানে কি জানা তেতিয়া-তেতিয়া দিনত মানে খুব লাজ লাগে মানুহৰ ঘৰত মাতিলে কিবা নি নিজেকহে কিবা বহুত কিবা নিচিনা লাগে, কিন্তু এতিয়া যিহেতু এইটো বস্তু প্ৰফেশ্যন হিচাপ মানুহ বিলাকে লৈছে ন পাৰ্টি বিয়া-বিয়াৰ হওঁক বা পাৰ্লাৰ বিলাক ধৰা গৈছিলা তেনেকে আগতেটো চব নিজেই পাৰ্লাৰত যায় ন? গৈ পেলাই তাত সাজি-কাচি আহেগে, আজিকালিতো ঘৰলে আহে, তেতিয়া মানে ঘৰলে মাতিলে মানে নিজক তাকে কিবা অদ্ভুত লাগে মোৰ মানে। বেলেগৰ নাজানো কেনেকুৱা লাগে, মই মানে নিজকে বহুত কিবা কিবি লাগে মানে, মই সেইকাৰণে মানে নাযাওঁ। কিন্তু মানে ভাবিছো তেতিয়াই যদি মই গ'লো হেঁতেন নহয় এতিয়া মই মানে বহুত নাম নাম কমাব পাৰিলো হয়, কিন্তু নিজৰে লাজত তাতে মানে কিবা লাগে মোৰ নিজকে, মানুহৰ ঘৰত মাতিলে মানে কিহৰ কাৰনে বা মাতিছে এনে মানে কিহৰ মানে ধৰা সেইটো কাৰণে মাতিছে, কিন্তু মোৰ মানে ঘৰত গৈ কৰা কৰিবলৈ মানে মোৰ কিবা বেয়া লাগে নিজে উম, উম বেছি লাজ বেছি আছিলে, অ', হয়, দিয়া সেইবিলাক আৰু পুৰণা কথাবিলাক মনত কৰিলেও মানে ভাবোঁ এই তেতিয়া যদি কৰিলোঁ সেই এতিয়াও বহুতখিনিত আগুৱাই গলোঁ
আগুৱাই গ'লেহে কিন্তু একো নাই একো নাই আপুনি এতিয়াও আৰম্ভ কৰিব পাৰে, এতিয়াও আপুনি ধৰক সেইটোৰ প্ৰতি আপুনি ইমান এটা লাভ যে, পাব সেইটো আপুনি মনত ভাবি না থাকিব কিন্তু এনে নিজৰ চখ তটো মানে আপুনি আকৌ ষ্টাৰ্ট দিব পাৰে হয়তো লাকে গৈ পেলাই সেইপিনে আপোনাক কানেক্ট কৰাই দিব তেনেকুৱা নিচিনাও হব পাৰে কথাটো নহয় জানো অ', অ', আৰম্ভ দিব এবাৰ।
ঠিক আছে বাৰু উম, ভাল লাগিল ভাল লাগিল ঠিক আছে দিয়া আকৌ
অ', অ', হয়, হয়, হয়, হয় ঠিক আছে ৰাখিছোঁ।
অহ।